হেল্ল'
শুনিছা নে
অ শুনিছো কি কৰি আছা শুনি আছো শুনি আছো তুমি শুনিছা নাই
মই এই এনেই শুনি আছোঁ শুনি আছো
অ খোৱা বোৱা কৰিলা নাই মই এই শুবলৈ আহিলো আও খাই বৈ ললো ভাতকেইটা
অ তাৰপিছত
এ ভাতকেইটা খাই পেলাই এতিয়া এই দেউতাক খুৱাই মেলি লৈ ইফালে বৰষুণ দি আছে মই লাহেকে বিচনাত উঠিছোহি আৰু বিছনা পাই ফেমেলি
অ', তাকে মই এনেই বহি আছো তোমাৰ।
অ খোৱা বোৱা কৰিলা নেকি
খোৱা বোৱা এই তোমাৰ বনাই আছোঁ এই হ'ব আৰু বনাই লাহেকে তাৰপিছত খাম আৰু লাহেকে অকমান দেৰিকে।
কি বনাইছা?
তোমাৰ আজি আলু পিটিকা ভাত আজি একেবাৰে চিন মানে সহ সহজকে আৰু একেবাৰে সহজ।
সাধাৰণকে ভালে কৰিছা দিয়া এই কেতিয়াবা এনেকেও খাবও লাগে
সেই নাই মই এনেকে বেছিভাগ খোৱা হয় গম পাইছা নে নাই। আলু পিটিকা ভাতে বহুত খোৱা হয় আলু মানে সোধা আলু পিটিকাটো খাই ভাল নালাগে বাৰু কিন্তু এই ডিম এটা দি দিলে তাত আৰু বেছি ভাল লাগে
আমাৰ মায়েও তেনেকে বনাই নহয় কেতিয়াবা কেতিয়াবা।
উম
জুতিটোৱে বেলেগ হৈ যায় বইল দালি লো হ'ব লাগে বইল দালি আলু পিটিকা সতে ডিম এটা পিটিকি দিব লাগে।
তাত পাৰিলে ভাত কেৰেলা এটা দি দিব লাগে। হে নকবাই আৰু ভাত কেৰেলা দি খাই পাইছো নে, তেনে ভাত কেলা পিটিকি?
খাই পাইছো কিন্তু মই এই ভাতকৰেলাটো, ভাতকেৰেলাক লৈ কথা নাই কিন্তু এই ভাতকেৰেলা গোট ৰুটিবোৰ যেতিয়া পৰি যায় মই ভাল নালাগে মানে খাই।
অ, চাল ন
ভাত কেলা গুটিবোৰ ভাল নালাগে।
গুটিবোৰ ভাল নোপোৱা নেকি? অ মই আকৌ গুটিহে ভাল পাওঁ।
এ মই গুটিবোৰ বৰ এটা ভাল নাপাওঁ, কিবা গোন্ধহে পাওঁ।
অ, হয় নেকি, তাকে আজি ভাত কিহে খালা?
ভাত আজি আমাৰ দালি আছিলে, তাৰপিছত ডিম আছিলে আমলেট, আকৌ তোমাৰ ভাজি এখন আছিলে, ভাত কেৰেলা ভাজি আছিলে।
অ। তাকে বাত খেলা ঘৰত
অ, ঘৰৰ ভাত কেলাহে আমাক কিনা নাই নহয় পাচলি।
উম এই ঘৰৰ পাচলিয়ে খাবা গম পাইছা নে, লাগিলে সাৰ ইউ মানে ব্যৱহাৰ কৰিলে তুমি অকমান কমকে কৰিবা ন যি নহওক।
সাৰ মানে কি আমি এতিয়া গোবৰ দিও আৰু কেঁচুসাৰে প্ৰয়োগ কৰো, বেলেগ কিনা সাৰ নিদ
তুমি এটা কথা গম পোৱা নোপোৱা এনেকে পা পাচলিৰ কাৰণে যে ছাগলী গোবৰটো বেছি ভাল বুলি, গৰু গোবৰতকে।
অ পাও-পাও আমি দিওয়ে ব্যৱহাৰ কৰো, আমাৰ ছাগলীও আছে। গৰু গোবৰ ছাগলী গোবৰ চব দি দিওঁ।
অ ছাগলী গোবৰটো ভাল হয় মানে তোমাৰ।
অ, অ, আৰু সেই পোক নহয় বোলে। অ ছাগলী কোবাত পোক নহয় আকৌ আৰু তোমাৰ হেৰিও নেকি কিবা বেলেগ সাৰৰ কাৰণেও ভাল নেকি?
অ ভাল-ভাল।
তোমাৰ ছাগলী গোবৰো বহুত দাম আছে আকৌ।
হয় নেকি?
এক ট্ৰেক্টৰ ছাগলী গোবৰ দাম তোমাৰ নাই বুলি ক'লে এহেজাৰ পোন্ধৰশ টকা।
অ, এ আমাৰ মানে কি এতিয়া ঘৰতে আছে যে সকাৰণে অনুভৱ নহয় সেইবোৰ কথা। এই নাথাকিলেহে অভাৱটো অনুভৱ হয়।
তাকে, এই যে ফুলৰ পুলি-চুলি যে তাৰ পিছত যে এনেকে শাকৰ কিবা-কিবি পুলি যে বেচে যে, দোকান বিলাক যে, কবি পুলি কিবা-কিবি যে।
আহ।
নাচ আহিব
অ, অ।
স সেইবিলাকে তোমাৰ কিনি কিনি নি
অ, অ' সেইটো কথা।
অ, সেই তেতিয়া তোমাৰ পইচা দিয়ে এবাৰ আমাৰ ঘৰ পৰা নি পাইছে মানে।
অ, আমাৰ আকৌ এইফালে তেনেকুৱা নাহেও দেখোন বিচাৰিও নাহে। আচলতে আমাৰ এই গাঁৱৰ ভিতৰুৱা যে শুকানে নাহে চাগে দেই।
তোমালোকৰ ইমান ভিতৰ নহয় দেখোন মই গৈছোৱে।
এ তথাপিও মানে কি এতিয়া বিচাৰি অহাটো কথা কৈছো।
অ, মই তোমালোকৰ এই মই যে কৈছিলো সিহঁতৰ ঘৰৰ পৰা কিমান আগলে নে পিছলে?
তোমাৰ সিহঁতৰ ঘৰৰ পৰা ধৰি লোৱা দুশ মিটাৰ আঁতত।
আগলে যাবগে লাগিব ন?
অ অ আগলৈ আহিব লাগিব এই নামঘৰ এটা পাই নহয় নামঘৰটোৰ পৰা তুমি বাওঁহাতে কেঁচা ৰাস্তাটো সোমাই আহি প্ৰথম মানুহ ঘৰ
এইবাৰ এই সিহঁতৰ কলে গলে যাব লাগিব এপাক
অ আহিবা আহিবা গৈছো নহয় এবাৰ তোমালোকৰ বিয়া খন আছিল নেকি বিয়া খাবলৈ গৈছিলোঁ সেই তাৰ লগতে গৈছোঁ
বিয়া খাবলৈ আমাৰ ঘৰলৈ অহা নাছিলা তুমি বিয়া খাবলৈ আহিছিলা মোৰ লগৰো ঘৰত লগৰটোো ভন্টিকৰ বিয়া আছিলে এই যে চোফা থকা ৰুমটোত যে, তোমালোকক যে বহাইছিলো, নহয় জানো?
স
হ ন সেই তোমালোক যে আহিছিলা যে, অ' ই আহিছিল, অকল তোমালোক দুটা আহিছিলা নেকি, আহি পেলা দা মোক ফোন কৰিছিলা এই
হয় নাই ব শুনিছা নে ু নিছা নাই শুনিছানে নাই শুনিছা নে শুনিছা নাই